হেল্ল' আপুনি শুনিছেনে?
শুনিছো আহ শুনিছো মই হয় আহ আছো আছো ভালে আছ আপোনাৰ।
অ বাৰু।
ভালে আছে।
আহ আছো আছো আজি। অলপ আমি যোগাসনৰ বিষয়ে পাতিব পাৰো নেকি
হয় হয় নিশ্চয় এতিয়া বৰ্তমান আহি আছেতো একৈছ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
হয়।
অঁ একৈছ জুনটো আহি আছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
হয়।
ত সেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰণে আমি ধৰক এতিয়া মই কিছুমান মই অলপ কৰোঁ যোগাভ্যাস ধৰক সেই আৰু কিছুমান অনুষ্ঠানৰ লগতো অলপ সৰু সুৰাকে। জড়িত আছো এনেকুৱা। হয় এনে আদ্ৰ। যোগৰ কাৰণে আমি ধৰক কিছুমান।
মোৰ হয় মোৰ মা একচোয়েলি অ মোক মানে অলপ শকত মই আৰু ৰু মই আগৰ পৰা সকলোৱে যোগাসন কৰিব দিয়ে। একেবাৰে নকৰা নহয় যদি দিও অলপ এলাহ কেতিয়াবা অলপ সময়ৰ অভাৱ বুলি বা তেনেকে এই যিয়ে নহওক মানে মোৰ ৰেগুলাৰ নহয় আৰু সদায় নিয়মিতভাৱে কৰা নহয়। এ এতিয়া মোৰ মানে আ থুৰ খুব বিষ হৈছে। কেইটামান উম মানে য়োগাসন মোক শিকাইছিলে আগতে কিন্তু ঠিক এ এতিয়া অকল আঁঠু বুলি নকও সেইকেইটা মোৰ নিজ নিজ খীণাবৰ কাৰণে বা পেটটো কমাবলৈ তেনেকুৱা ধৰণৰ কিছুমান দিয়া গৈছে। চিলে গতিকে এতিয়া মানে মেইনলি মই অলপমান কিছুমান খাদ্যৰ লগতো মানে কিছু কথা জড়িত হৈ আছে। আৰু খাদ্যই এতিয়া গোতে পৰিয়ালৰ কাৰণে বনোৱা খাদ্য বনাই আকৌ নিজৰ কাৰণে আহ কিছুমান বস্তু কৰা বা তেনেকুৱা অলপ কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈ যাওঁ। কেতিয়াবা পৰিচ স্থিতিৰ সন্মুখীন হৈ যাওঁ। বাৰু যি নহওক অ এটা বস্তুতো অ এটা বস্তুতটো জানো যে য়োগা খনৰ যিটো তাৰ মানে অহ আমাৰ অ উপযোগিতা হয়। সেইটোতো আমি নুই কৰিব ব নোৱাৰো আৰু এতিয়াৰ নহয়। সেইটো আমি জানো যে আমাৰ অতীজৰ ঋষিমনি সকলেও এ য়োগাঅভ্যাস কৰিছিলে আৰু তাৰ ফলত তেওঁলোকে কেনেকে সুস্থ হৈ আছিল তেখেতসকলে এতিয়াও তাৰে বহুত বিলাক উদাহৰণ মানে আমি দেখি থাকো কিন্তু নিজেই মানে নিজকে মানে তাক মানে জড়িত কৰিবলৈ অলপ অপৰাগ হৈ যাওঁ।
হয় হয়।
অ' তথাপিও মানে ইচ্ছা আছে কিছুমান বস্তু শিকাৰ কাৰণে আৰু। বিশেষকৈ, সমাজে মানে আদৰক। আমাৰ দৰে, অলপ।
ক'লে আঁঠু বিষৰ কথা। কথা, যদি আপুনি বিচাৰে সেনেকৈ ধৰক। অভিজ্ঞ ধৰক যোনে যুগৰ এক্স, মানে বিশেষজ্ঞৰ লগত কথা পাতি আপুনি নিজে সেইটো কৰিব পাৰে। সেইটো আৰু উপশম পাব নিশ্চয়।
অ' অ' নাই এ-সেইটোত টো চেষ্টা কৰাটো উচিত। সেইটো, বুজি- বুজি পোৱাত পাওঁ বাৰু। কিন্তু এতিয়া কথাটো হ'ল একদম আ ওচৰতে কোনোবা থাকিলে, এটা সময়ত গৈ পেলাই তেনেকেও পাৰো, আছে। কিছু ঠাইত, কিছু ঠাইত শিকোৱা আছে আছে। হ-হয়। ত' কিছু, মানে উপকাৰিতাবিলাক যদি সঁচাকে, মানে হৃদয়ংগম কৰিব পৰা যায়। বা মানুহে বুজি পোৱাকে যদি, য়োগাখনৰ উপযোগ-উপয মানে উপকাৰিতাবিলাক, মানুহে বুজি পোৱাকে ক'লে ল'ৰা-ছোৱালীৰ পৰা আদি কৰি, সকলো কিয় য়োগাখনৰ দৰকাৰ? হা
উপকাৰেই নহয় সকলো সৰ্বাংগীন বিকাশৰ মানে ওপৰত লক্ষ্য ৰাখি মানে সেইটো আছে আৰু। শাৰীৰিক, মানসিক, আধ্যাত্মিক মিক যোগ বুলি কোৱাৰ লগে লগে। গোটেইখিনিতে মানে
সেইটো-সেইটো হয়। সেইটো হয় অৱশ্যে। যোগাসন মানে মানসিক প্ৰভাৱো যথেষ্টখিনি। আৰু আটাইতকে ডাঙৰ কথা যদি, দৈহিকভাৱে সুস্থ হৈ থকা যায় সৌন্দৰ্যতা তাত।
মনটোও ভাল থাকে আমাৰ ধৰক, মানসিক মনটোৰ লগত জড়িত হৈ যায়। শাৰীৰিকভাৱে হেৰি হৈ থাকিলে মানুহ। অ' ধৰক অসুস্থ হৈ থাকিলে মনটোও ভাল নাথাকে।
অ' সেইটো হয় মানে, ই-ইটো সিটোৰ লগত জড়িত আচলতে, সামঞ্জস্য। আছে সকলোৰে মাজত। অ' অ' কিছুমান মানে। কথা যদি আমি খুব ভালকে, য়োগাসনৰ কিছুমান ব্যক্তিয়ে সহজ সৰলভাৱে, আ বুজাই দিব পাৰে। তেতিয়া হয়তো আকৃষ্ট হৈ যায় ল'ৰা। ল'ৰা-ছোৱালীৰ পৰা সকলোৱে। মানে আকৃষ্ট হয় ন? তেতিয়া গতিকে, এইটো খুব দৰকাৰী কথা। য়গাসন এনেই য়গাসন। কৰিব কোৱাৰ লগে লগে মই ভাবোঁ যে বিশ শতাংশ মানুহেহে খুব চিৰিয়াছলি লয়।
সতামূলক মানে সভাবিলাকৰ আয়োজন কৰা হৈছে ধৰক বিভিন্ন শৈক্ষিক অনুষ্ঠানবিলাকতে হওক। আ ধৰক মই আমাৰ আমাৰ মহিলাসকলৰ গ্ৰুপবিলাকতে হওক ধৰক বিভিন্ন সজাগতামূলক সভাৰ আয়োজন কৰি বিভিন্ন। ধৰক অনুষ্ঠানৰ দ্বাৰা।
বাৰু য়গাসন কৰিলে ৰাতিপুৱাই মানে একো খাব নালাগে। গে খালী পেটে কৰিব লাগে তেনেকুৱাও থাকে ন নিয়ম।
হয় হয় হয় ধৰক খালী পেটে কৰিলে ধৰক পানী খাব পাৰে ৰাতিপুৱা দৈনিক যিখিনি কৰ্ম কৰিবলগীয়া থাকে চা চাফ চিকুণ হৈ ধৰক নিজৰ নৈতিক নীতি নৈ কয় দৈনিক কৰ্মখিনি কৰি ৰাতিপুৱা। শৌচ পেচাবৰ সেইখিনি কৰাৰ পিছত ধৰক পানী খোৱাৰ পিছত আপুনি কৰিব পাৰে দহ মিনিটমানৰ পিছত এই। ভাল তাৰপিছত খোৱাৰ ধৰক লগে লগে কৰিব নালাগে আমি ধৰক গধুৰ আহাৰ আৰু লঘু আহাৰ। ধৰক ধৰক খোৱাৰ পিছত আমি যেনেকৈ গধুৰ আহাৰ খালোঁ দুপৰীয়া ভাত খালোঁ ধৰক। ভাত খোৱাৰ পিছত আমি ধৰক অতি। কমেও মানে তিনি ঘণ্টা বা চাৰে তিনি ঘণ্টাৰ পিছতহে আমি মানে অভ্যাস কৰিব লাগে খাদ্যখিনি হজম হোৱালৈকে মানে থাকিব লাগে।
বাৰু এতিয়া যদি আমি বিশেষকৈ সকলো। পুৰুষ মহিলাই আজিকালি যিকোনো কৰ্ম কৰিয়ে খাবলগীয়া হয়। গতিকে সময় ৰাতিপুৱাই সকলো ওলাই যাব লাগে গতিকে প্ৰথমে কেনেকুৱা। কাসন কৰাটো মানে বেছি প্ৰয়োজনীয়।
আমাৰ ধৰক এতিয়া ৰাতিপুৱা আমি যিহেতু ৰাতি আমি শুই থকাৰ পিছত আমাৰ কি হয় শৰীৰটো ধৰক বহুত শিথিল হৈ থাকে তো ধৰক শৰীৰৰ প্ৰথমতে আমি ধৰক শৰীৰৰ শিথিলকৰণৰ কাৰণে আমি কিছুমান সূক্ষ্ম ব্যা। ব্যায়াম বুলি ক'ব লাগিব ব্যায়াম খিনি। মানে দৰকাৰী আৰু ধৰক শৰীৰ যিটো সঞ্চালন শৰীৰ সঞ্চালন হয় হয় ধৰক। ভৰিৰ হাতৰ পানী গাঁঠি ভৰিৰ গাঁঠি লৰোৱা হাতৰ ধৰক মণি বন্ধ হেৰি কৰা ঘূুৰোৱা
হয়
দিশত আৰু ভৰিৰ বিপৰীত দিশত ঠিক তেনেধৰণে ঘূৰৱোৱা সেনেকুৱা ধৰণৰ আৰু ভৰিৰ পানী গাঁঠি ঘূৰাৰ ভৰিৰ পৰা ধৰি ধৰক আমাৰ শৰীৰৰ অংগসমূহৰ বিভিন্ন ধৰক হেৰিসমূহ জইণ্টসমূহ ধৰক গাঁঠিসমূহ লৰচৰ কৰা পৰা আদি কৰি আঁঠুৰ পৰা পানী গাঠি আঁঠু ধৰক
হয় এনেই ক'ব গ'লে আমাৰ
সঞ্চালনটো কৰাৰ পিছত আমি ধৰক দহ মিনিট সময় অতি কমেও দহ মিনিট সময় শৰীৰৰ সঞ্চালনখিনি কৰাৰ পিছত আমি ধৰক এইখিনিত আগবাঢ়িব পাৰোঁ আৰু
বাৰু এনেই আমাৰ পূৰ্বপুৰুষসকলেও কৈছিলে আগতে যে আহ ৰাতিপুৱা শুই উঠে স্নান কৰি সূৰ্য প্ৰণায়াম কৰিব লাগে ন সূৰ্য প্ৰণায়মৰ ব ত মানে আছে আছিল নেকি আ
সূৰ্য্য প্ৰণামটো কিয় সূৰ্য্য প্ৰণামটো কৰিলে আমাৰ কি হয় জগনান্দত গোটেই খিনি ধৰক শৰীৰৰ সঞ্চালনখিনি হৈ যায় ধৰক সেই কম সময়তে গোটেইখিনি আমি কৰিব পাৰোঁ তাতে ধৰক আসন বুলি ক'লে ধৰক সূৰ্য নমস্কাৰত সাতটা আসন মানে সোমাই আছে। যাত্ৰাখনৰ লগতে আমাৰ গোটেই সঞ্চালনখিনি হৈ যায় ভৰিৰ পৰা মূৰলৈকে যিটো ধৰক আমি ক'লোঁ শাৰীৰিক ব্যায়ামখিনি। যিটো এটা কৰিব লাগে ধৰক আমাৰ যদি যদি ধৰক সময় নাথাকে আমাৰ হাতত শাৰীৰিক ব্যায়ামসমূহ কৰিবৰ কাৰণে তেতিয়াহ'লে আমি কি কৰোঁ ধৰক সূৰ্য নমস্কাৰটো ধৰি অতি কমকৈও ধৰি আপুনি যদি চাৰিবাৰ কৰে সেই একে কামেই কৰি যায় মানে গোটেইখিনি আমাৰ শৰীৰৰ
মানে সূৰ্য নমস্কাৰ এই বাৰটা সূৰ্য নমস্কাৰৰ যি বাৰ এটা আসন আছে বুলি
বাৰ আসন তাতে সাতটা আছে ধৰক বাৰটা এটা আমাৰ হেৰি আছে একৰ পৰা সংখ্যালৈ পদক্ষেপ মানে পাঁচ বাৰটা ক্ৰিয়া আছে ধৰক তাতে সেই ক্ৰিয়াৰ মাজতে বাৰটা ক্ৰিয়াৰ মাজত আপোনাৰ সাতটা আসন সোমাই আছে ধৰক
অকে
এখন যোগাসন যিটো আৰু তোমাৰ তাৰ যোগাসনৰ সাতটা আখন সোমাই আছিল।
আৰু সেইকেইটা কিমান সময় মানকে কৰিব লাগে
নিজৰ শৰীৰৰ ক্ষমতা অনুযায়ী সকলোৰে বেলেগ বেলেগ হয় ধৰক এক মিনিট সময়ত আপুনি কৰিব পাৰে দুবাৰ বা এবাৰো কৰিব পাৰে আপুনি আপুনি যেতিয়া কৰিবলৈ যাব প্ৰথমতে আৰম্ভণিতে ধৰক আপোনাৰ অলপ অসুবিধা লাগিব কিন্তু আপুনি যেতিয়া প্ৰথম দিনা অলপ অসুবিধা পাব পাৰে ছেকেণ্ড দিনা অলপ পাব পাৰে তাৰপিছত তৃতীয় দিনৰ পৰা আপোনাৰ লাহে লাহে সহজ হৈ পৰিব বস্তুটো ধৰক তেতিয়া আপুনি ধৰক কণ্টিনিউ কৰিব পাৰে। লাহে লাহে আমি উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিওঁ। হয় হয় চবৰে ধৰক শৰীৰৰ হয় হয় কিছুমানৰ অসুবিধা থাকিব পাৰে শৰীৰৰ শৰীৰৰ চবৰে শাৰীৰিক হেৰিটো স্থিতিটো চবৰে একে নহয় যিহেতু ত সেইমতে নিজৰ সুবিধা অনুযায়ী মানে কৰিব পাৰে ধৰক এতিয়া কিছুমানে কণ্টিনিউ এয়া কৰে আমাৰ একে লেথাৰী আমাৰ ধৰক বাৰ বাৰো কৰে কিছুমানে একৈশ বাৰো কৰে হয় হয়
নিজৰ দেহাটোৱে যেতিয়ালৈ মানে ভিতৰৰ পৰা একো মানে হেৰি নিদিয়ে মানে ভাগৰিছো বা তেনেকুৱা তেতিয়ালৈ পাৰি আৰু কৰি থাকিব
হয় হয় হয়। সেইয়াই আৰু ধৰক আপুনি এতিয়া আপুনি কৰিছে কৰে চাগৈ মানে আপোনাৰ কথাটো লাগিছে আৰু কৰে যেন
তাকে মই অলৰেডি কৈছোৱেই যে আমি কিছু এলাহ ভাৱ কিছু সময়ক দুখ দিওঁ পৰিয়ালক দুখ দিওঁ আচলতে তাৰ মাজতে ইচ্ছা থাকিলে কৰিব পাৰি যে সেইটোও জানোঁ। এ তাৰে লগতে কিছুমান চচিয়েল কাম কৰি থাকো কাৰণে সেইখিনি সময়ো মানে কেতিয়াবা আহ বেলেগ কামত দিবলগীয়া হৈ যায় গতিকে কন্টিনিউটি নাথাকিলে আকৌ আজি কৰিম কালি কৰিম তেনেকুৱা যেন হয় অথচ একেবাৰে নজনা নহয় বস্তুখিনি অলপ জানিছিলো আৰু এতিয়া বুলি নহয় এটা সময়ত মই ছোৱালী কালতে মানে বহুতখিনি আমি কৰিছিলোঁ হয় অ হ'ব বাৰু আমি পিছত কথা পাতিম আকৌ ফোন কৰিম দেই কেতিয়াবা হয় হয় কথা পাতিম ভাল লা দিলে থ